অ', শুনিছো।
ক'?
কি কৰি আছ?
এ কাইন চাইন নাই, আগফালে মহ মাৰি মাৰি বহি আছো। তই হা?
অহ, মই এনেই বহি আছোঁ সন্ধিয়া।
অ', বোকা ৰুলে?
আজি ৰুলে অ দুবিঘা মান অ মা পাপা গল নি? এই মাংস নহ'লে মাছ অকণ কিবা এটা আনিবলৈ দিয়া। পইচা লাগে নি?
ভাত কি হে খালী?
ভাত তোৰ কল পচলা চবজি বনাইছিলে কঁঠাল গুটি দালি দি পেলাই তাৰ পিছতে কুন্দুলি ভাজি ৰাতিপুৱা দুইঘাৰটান বজাত ভাত নাই দুপৰীয়া আৰু।
অ। তই এতিয়া এশ টকা এটা আছে কেজ এশ টকা এটা দি পঠ থাকও মাংস নহলে মাছখন খাবলৈ মই মন গৈছে।
উম ভালে কৰিছ।
কালিহা মাছ খাই লৈ মাছৰ খাই লাগি অৱস্থা বেয়া হৈ গ'ল।
মাংস খাব নে মাছ খাব।
আ?
অ মাছ কাইত লাগিলে?
লাগিলে অৱস্থা বেয়া হ'ল মোৰ কালি।
এই ভাগ ভাল হ'ল নাই এতিয়া মাছৰ কাইট
মাছক কাঁইট ডাল গ'ল
মাংস ম এপুৱ মাছ এপুৱা আনিব দিবা হোৱা। দে মোৰ ঘৰৰ পৰিছিল নাই দিয়া মই অনলাইন দিছিলি অ। তাকে ছাহ গৰম হৈ আছে বাকী খালে গ'ল অ। আমাৰ আজি ৰোৱনী লাগিছিলে ছজনী মান, দি কঁকাল বিষাই গৈছে কিয় অ তোৰ কাম কৰি কৰি দিনটো ভাত বনাই আঠটামান হতে ভাত বনাইছো।
অ মইতো কম্পিটাৰ সিফালে গ'লো।
তৰ দেউতাই আহিছিলে তোৰ দেউেতাই আহিছিলে কৈছিলে।
ইমান আমনি লাগিলে আজিও মোৰ।
কেলে?
এ সখন কিবা ছবি আঁকি মোৰ হাৰিবলৈ লগাইছে।
উম।
ইমান অশান্তি লাগিলে।
বেয়া কথা নকবি।
অ। তাৰপিছতে হেৰি নহয় এইবোৰ আজিকালি যে মাটিৰ পানী প্ৰদূষণ বুলি দেখিছনেে কেনেকে বাঢ়িছে।
তাকে হ বেছিকে হেৰি হৈছে ত পানী প্ৰদূষণৰ জহত বেমাৰ বোৰ বেছি হৈছে। কেঞ্চাৰ বেমাৰটো বহুত বেছি হৈছে।
তাকে আজিকালি কেঞ্চাৰ কিবা সাধাৰণ বেমাৰ নিচিনাকে হবলৈ ললে।
উম সৰুৰু ল'ৰা ছোৱালী বিলাকো কেঞ্চা হৈছো ধেমালি নে? এই চব প্লা প্লাষ্টিকৰ জহতে হৈছে প্লাষ্টিকৰ পানী খোৱা তামোল খোৱা খোৱা আৰু
কাপ বিলাকো য মানে চাহ যে খায় কাপ বিলাক য থাকে সেইবিলাকত হেনো চাহ খাব নালাগে সেইবোৰৰ পৰা খোৱা কাৰণে মানুহ বেছি হৈছে হেনো।
কফি গিলাচ তাৰপা পানী টেংকি এইবোৰ চেণ্টেক্স। আৰু ঘামি ঘামি পানীতো বহুতিনলৈকে থাকে যে আৰু ঘামি ঘামি সেইটো পানী আৰু
আৰু গৰমতেতো সেইটো ৰ'দতো থাকে বৰষু
অ সেইবোৰ সেইবোৰ কাৰণে মানে বেছি হৈছে বেমাৰ। উম তাৰত ঘামি যায় যে আকৌ মানে আৰু প্লাষ্টিকৰ বটলৰ পানী ৰৈ যায় আৰু খাব নালাগে আৰু। কিন্তু উপায় নাই নহয় উপায় নাই নহয় কি খাবি?
দোকানলৈ তাতো ওলাই গলি দোকানতয়া নাখাই নোৱাৰি ন। কিয় লাগে সেইবোৰো ফ্ৰিজতটো ইমান ভৰা
সেইটো যিমান মানে কৰিলেও নকৰিলেও প্লাষ্টিকতে চব আজিকালি দেখোন চব প্লাষ্টিকেই।
এতিয়া ততে ওলাই গলাই পিয় লিলে ততে পানীটো খাবই লাগিব।
অঁ এতিয়া প্লাষ্টিকটো বন্ধ হৈ আগতে চিাৰ বটল আছিল আজিকি চিচাও নাইকিয়া হৈ গ'ল। আ উম পিছত অ কল্ড ড্ৰিংকচ এটা মানে বাদামৰ ড্ৰিংকটোহে আছে।
সেইবিলাকো বহুত বিচাৰি নহতে বিচাৰি পোৱা খাৰ সেইটো বহুত বিচাৰিব লাগিব। আগতেটো ককা কলা হওঁক পাই ধৰক এইটো তেৰিয়ৰ বটলত পাই চিচাৰ বটলত পায়। আজিকালি আকৌ টো প্লাষ্টিক চবৰে।
চব প্লাষ্টিক অ'। প্লাষ্টিকৰ যোগতে মানুহৰ-মানুহৰ জীৱন গৈছে আৰু।
সেইখিনি খাই বৈ লৈ মাটিত পেলাই দিব। আকৌ মাটিত অকল ধৰ মাটিখিনি হেৰি হৈ যাব খেতিতি ন হয় খেতি নহব। হ'ব প্লাষ্টিকটো পচি ন।
আমাৰ ঘৰত পাপাই মাটিত প্লাষ্টিক পেলাবই নিদিয়ে। আকৌ পুৰিলেওঁ তোৰ আকৌ বায়ু প্ৰদূষণ হয় নহয়। হ'লেও, অকমান দেৰি কাৰণে বাৰু বায়ু প্ৰ এ, হ'ব পাৰে কিন্তু এই মাটিত দিয়ে, আকৌ পাচলি চাচলি একো নাইকিয়া হৈ যায়।
সেইটোৱে আকৌ তোৰ মাত বাই যোনটো প্লাষ্টিকৰ গোন্ধটো ওলাই ন, পুৰিলে সেইটোয়ে হাৰ্টৰ প্ৰব্লেম আনে।
উম।
সেইটো বহুত ধাৰ্ড এইটো টায়াৰ হওক বাইক স্কুটি বিলাকৰ যে যোনবোৰ টায়াৰ যে জ্বলাই দিয়ে। সেইটোও আনে হাৰ্টৰ প্ৰব্লেম। কিমান বেয়া-বেয়া গুন্ধাই সেইটোও চাবিচোন।
তাৰ পিছত প্লাষ্টিকটোুৰিলেও সিমান বেয়া গোন্ধাই আকৌ।
সেইটোৱে-সেইটোৱে আনিব হাৰ্টৰ প্ৰব্লেম তাত খালে বেমাৰৰ প্ৰব্লেম।
প্লাষ্টিকৰ জহতে হৈছে।
বেমাৰ তমাৰ হৈছে অ'।
উম, পানী প্ৰদূষণ মানে আজিকালিতো অকমান হেৰি হৈছেই, আগতেতো একবাৰে মৰা জীৱ জন্তু চব পানীতে পেলাই দিয়ে। মানুহে পানী নদী কাষতে এইবোৰ লেটিন চেটিন কৰি দিয়ে।
ত' আগতেতো তোৰ এনেকুৱা হেৰিও নাথাকে ন, ফিল্টাৰ চিল্টাৰ। মানুহবলৈকে তেনকে মৰা বস্তু পেলাই দিয়ে আকৌ সেয়া
উম উম। নহয় আগতে কেলে মানুহৰ মানে, এতিয়া পানী কাৰণে কেলে বেমাৰ হৈছে? আগতেতো কুঁৱা পানীৰ গছ কুঁৱা কুঁৱা পানীৰ কাৰণেহে সেই কি বুলি কয় কুঁৱা পানীত খাই। কিন্তু আজিকালি মটৰ-মটৰৰ পাইপটোতো প্লাষ্টিকে হয় ন'। যিটো কাৰণে মা ৰ মানুহৰ মানে পানীৰ প্ৰদূষণতটো সেইকাৰণে বেছি হৈছে। আগতেতো কুঁৱা পানী আজিকালি মানুহৰ কুঁৱাই নাই।
থাকে পাইপ সনেকেতে পৰি থাকে বৰষুণতে তিতি থাকে।
মতৰ মানে মানুহে সহজত-সহজতে জীৱন যাপন মানে, কৰিবলৈ যাওঁতে-যাওঁতে
বেছি বেমাৰি হৈছে মানুহ। বেমাৰবোৰ বাঢ়ি বাঢ়ি গৈ আছে, আগতেতো সেইবিলাক বেমাৰ নুশুনোৱে কেঞ্চাৰ হওঁক হাৰ্টৰ প্ৰব্লেম হওঁক শুনা পোৱা যায়
ক' পৰা দে এটা আজিকালিতো আৰু কি হৈছে কেঞ্চাৰ হৈছে আমুক হৈছে তামুক হৈছে
মানে পায় ঘৰতে আছে বুলিয়ে কব পাৰি।
কিতো?
কেঞ্চাৰটো আগতে তো শুনিবলৈ ভাগ্য লাগিব। অ' কেঞ্চাৰ বেমাৰ।
অ, ' কেঞ্চাৰ বুলি ক'লে মানুহে জাপ মাৰি উঠে আজিকালি আৰু একেবাৰে জ্বৰ পানী লগা নিচিনা হল। আজিকালি জ্বৰ পানী লগাৰ নিচিনা হল কইচো নহয়
সচাকে দেই ভাবিলেও কিবা লাগে পায়
মোৰ আজি হাত পোৰিলে একদম গৰম ৰিফাইন তেল হাতত পৰি গ'ল। এই ৰুটি বনাই আছিলোঁ ৰুটিৰ পৰা তেল অঁ, পুৰি বনাই আছিলোঁ। তাৰপৰা পুৰা পুৰি সেইটো অ', উতলি আছিলে নহয় তাৰপিছত পুৰিটো পেলাই দিওঁতে থেপেচকৈ আহিনে সাত চাৰিটা আঙুলিতে পৰিলে নহয় তেলখিনি তে গোটেই কলগেট লগাই থৈছো অলপ পুৰি আছে ইমান পুৰিছে
গোটেই ভৰি হাত মুখ চবতে পৰিল যে
উম।
বেয়াটো
তাকেহে
তাকে
টোপনি ধৰিছে আজি বহুত ভাগৰ লাগিছে।
উম, তাকে আমাৰ কেইমান দিছিলেনো বোকা
দুুবিঘা
অ', কত গৈছিলনো মা?
দুবিঘামান দিছিলে আৰু
আজি বতৰটো ভালেই হ'ল অকণমান
আজি বতৰ ভাল পাইছে
নহলে কালিৰ নিচিনা যদি ৰ'দ
কালি নিচিনাহেঁতেন পাপৰ সুধিলেহঁতেন
খাপ মানে বেয়া গৰমো হৈছে দেই কালিযে আমাৰ ৰাতি কালিও কাৰেণ্টে বেয়া শাস্তি দিলে আকৌ পাঁচটা মান বজাতে কাৰেণ্ট গ'ল নাই নাই নাই চাৰে এঘাৰতে আহিছে আমি চাৰে এঘাৰটালৈকে চোতালতে বহি আছো। কালি সেই আন্ধাই মন্ধাই ভাত খাই মাছ কাঁইট লাগিলে মোক।
উম, লাইট এটা আনিলবি আকৌ
এ লাইট আছে। দুটা এটা লাইট সেইদিনাখন পৰি পেলাই নজ্বলা হৈ থাকিলে এটাই ভাত পানী বনালে মানে
উম।
তাৰপাছত আৰু মানুহে বোলে মাৰোতে তোক লাগিলে নহয় কালি পাঁচটা ইমান বজাতে গৈছে কাইনা আৰু একে ঘৰতে আহিছে ভাবচোন কেনেকুৱা
কিন্তু ৰাতিটো নাই দিনতটো নাই একদম
অ', দিনটোও কাৰেণ্টটো নাই ৰাতিও নাই।
দিনটো নাই আমাৰ কাৰেণ্ট মানে মটৰ চবে পানী গা ধুলে তাৰপৰা কাৰেণ্ট বতাহ মাৰোতে গুচি গ'ল আৰু চেই চ আৰু বোলো
সেই ঠিক ইমান অশান্তি লাগিলে
উম।
আজিৰ বাৰু দিনটো আছে এতিয়া আহিলে বাৰু কাই কাৰেণ্টো
আহিছে অ',
কাৰেণ্টটো নাথাকিলে গৰমত শুব নোৱাৰি দেই মই লাষ্টত উপায় নেপায় গা ধোলো গে ৰাতিখন। মোৰলো অকনমান ঠাণ্ডা পৰিব।
তি ময় কালি শুই আছোঁ, এনেকুৱা পিয়াঁহ লাগিছে নহয়, আকৌ- উঠি আহি মানে পানী খাইছো, কেলে জান মই আনকাল
ওচৰলৈ নিয়ে থওঁ আৰু ৰাতিত উঠি আহি পানী খায় থাকিবলৈ এলাহ লাগে।
মোক কালিয়ে পানী পিয়াঁ লাগিলে, মোৰ কি হ'ল মই নিজেই ধৰিব নোৱাৰিলোঁ।
মোক কেতিয়াবা, কেতিয়াবা লাগে কাৰণে মই পানী অকন‌ দি থৈ দিও খাই লওঁ।
উম'
পিয়াঁ লাগিছে‌ মানে। তোৰ সাৰ পাই থাকিলে তোৰ প্ৰস্ৰাৱ কৰিবও লাগি থাকিব পিয়াহো লাগি থাকিব।
উম, চাওমিন নহ'লে‌ ম'ম' খাবলৈ মন গৈছে পায় মোৰ।
নাই বুলি ক'লে চাওমিন খালোঁ, কিন্তু ইমান ভাল নাপালো, ম'ম' অকণ খাবলে ইমানেই মন গৈ আছে নহয়।
আজি এনেকুৱা বতৰত খাবলে মন যায় কিবা কিবি অও।
সচাকে মন যায়। মোৰ যে ম'ম' অকন খাবলে বহুত দিনৰ পৰা মন গৈছেগে কলেজ খুলিলেগে আতিথ্যতে খালে হ'ব আৰু কৃষ্ণ।
উম, মই ইমান খাবলে মন গৈছে।
বিছাৰি বিচাৰি নাপালোঁ, লাষ্টত চাওমিন অকমান খাই আহিছোঁ।
নায়েপত ভালকে ভাল ৰেষ্টুৰেণ্ট নাই।
নাই, তাকো যি এ যিখনত খালো অ' তোন- চাওমিন মানে, দৌপাঙতে অকমান ভালকে বনাই নেকি? ত খাইছোঁ চুপ নাই দিয়া, মোৰতো চুপ নিদি নিদিলে চুপ বনোৱাই নাই সেই বুলি কলে।
উমহু'
মোৰ মতে ষাঠি টকাটো এনে দিলো এনে দিলো লাগিলে আৰু।
আকৌ দাম বঢ়াই দিলে নহয় গেছ দাম বঢ়া দেখি।
এ চবৰে দাম বঢ়ালে এ বাকলি।
গেছ দাম বঢ়াৰ লগে লগে একেবাৰে চব বস্তুৱে দাম বঢ়াই দিলে, আগতে ছিক্সটিটো- এতিয়া ছেভেণ্টি হ'ল ফিফটি টু চেভেন্টি হ'ল চব মানে।
চব দাম বহালে এতিয়া কলেজ খুলিলেহে বাৰ বাজিব আগত তে এশ টকা মোৰ গাড়ী ভাৰা যায় এতিয়া দেৰশ মান টকা গাড়ী ভাৰা যাব।
তাকেহে কিবা এটা খাবলৈও মানে সাত বাৰ মান চিন্তা কৰিব লাগিব এতিয়া।
চিন্তা কৰিব লাগিব, আগতে মই এশ কলেজৰ পৰা।
উম।
অ' এতিয়া, মুখখনো সামৰিব নোৱাৰোঁ নহয়। লো চেন্তা ফালে গ'লেই মোৰ খাবলে মন যায়।
তাকেহে।
কিবা এটা নহয়, কিবা এটা। এতিয়া খাবি ৰ চবৰে দাম বঢ়াইছ
চবৰে দাম বঢ়াইছে অ' গাড়ীৰ দাম বঢ়াইছে, তোৰ তোৰ বস্তু তোৰ দাম বঢ়াইছে, তেলৰ-তেলৰ তেজল তেলৰ বহুত দাম বঢ়ালে।
এশ বিশ টকা লিটাৰ ভাৱচোন?
উম, তাকে সেইকাৰণে গাড়ীৰ দাম বঢ়াইছে আকৌ তেলৰ দাম কমালেহে মানুহবিলাকে সেই কৰিব আকৌ ড্ৰাইভাৰ বিলাক আকৌ, তোৰ ড্ৰাইভাৰ বিলাকৰ আকৌ তোৰ ভাগৰ হেৰিটো ওলাব লাগিব নহয় প্ৰফিতটো।
আকৌ এই দোকানী বোৰ ইমান অন্যায় কৰিও, সেইদিনাখন মই তেল ভৰাইছো হা আধা লিটাৰ ষাঠি টকাৰ ভৰাইছো তেল। এই যে হাপ এই আধা লিটাৰ যে পানী বটল সেইটো আধাত, প্লাষ্টিকৰ যে পানী বটলবোৰ যে আধা লিটাৰ। দিছে ষাঠি টকা তেল ভৰাইছো, মই বোলো ইমানকণে তেল দিছে নে, কৈছে মই আজিকালি বোলে ইমানকণে পাৰি যে প্লাষ্টিক এখন মাৰি থোৱা থাকেনে নাই, সেইকণত তেল দিছে ভাবচোন ষাঠি টকাত। মানে পৰা যেনে তেনে ঘূৰি আহিব পাৰিমহে, আগতে পঞ্চাশ টকাতে গোটেই বটলটো দুআঙুলমানহে কম থাকে।
উম।
ইমান অকমান দিছে তাৰপিছতে সেইদিনাখন দিমাৰ বায় তেল। এইটো যে বটলৰ মাছতটো চেপেটা কৰি থৈ দিছে নহয় ভুৰাই দিছে সাফকলকে হৈ আছে খুলি দিছে তোৰ। মানে চাৰিশ গ্ৰাম মান তেল বোলে
উম।
সবিষ্ট কাৰ্যোন ইমান
ছো বস্তু কি দাম বাঢ়িছে ও এইবোৰ মানে।
বাঢ়িছেতো বাঢ়িছে দোকানীবোৰে অন্যায়ো বহুত কৰিছে সেনেকে কৰিব নালাগে নহয়।
তেতিয়া চোন চব মানুহবিলাক দুই নম্বৰী চব দুই নম্বৰী যে ব্লেক মানিতে চলি জীয়াই আছে।
সেইদিনাখন আমাৰ দেচোন বাদ্দেচোন দোকানৰ সিদিনা অ দিপুত তেল ভৰাই স্কুটি বেয়া হল নচলা হ'ল নহয়।